হেল্ল?
হেল্ল।
অঁ শুনিছা?
মই শুনিছো আপুনি শুনা পাইছে
অ অ অ পাইছোঁ কি কৰি আছিলা অ শুনিছোঁ
বনাবলৈ আৰম্ভ কৰিছিলোঁ।
অ এতিয়া ভাত বনাইছাহে
অ ল'ৰাক পঢ়াই হৈছেহে
অ দেৰি হয়
এ দেৰি হয় দেৰি হয় এই সময়তো একদম মিলাব নোৱাৰোঁ জানে। মৰ্ণিংটো মই ডিউটি ওলাই যাওঁ, ল'ৰাবোৰ আৰু সোনকালে যায়, চাৰে সাতটাত স্কুল যায়ে তাৰ পাছত আপোনাৰ হ'ল স্কুলৰ পৰা আহি পেলাই টিউচন থাকে। টিউচনৰ পৰা মই ডিউটিৰ পৰা আহোঁতে লৈ আহো। চাৰে সাতটা তাৰো ওচৰা-ওচৰি হৈ যায়, ঘৰ পাওঁতে তাৰ পৰা সেইয়া গা-পা ধুই কৰি, তাক খাবলৈ দি কৰি পঢ়াব লাগো। তাৰাপা এই এনেকুৱা সময়ত বনাবলৈ আৰম্ভ কৰো সে, বাপেকে সেইকাৰণে কিনি আনিছে কিবা চিকেন বা তাৰ মছলা মছলা। তাৰ পিছত সেই ভাতটো বনাইছোঁ, তাৰ পিছতে সেই বুটৰ দালি বনাইছোঁ। বনাইছিলোঁ-বনাইছিলোঁ, মানে সেই তিয়াই থোৱা আছে। পকৰি বনাম মানে
সেইটোয়ে-সেইটোয়ে অসুবিধা হয় বাৰু, আৰু তোমাৰ মানে আৰু তাতে ইমান গৰম পৰিছে ন বহুত বেছি।
ৰাতিপুৱা চাৰিটা তাতে উঠিব লাগে। মোৰ যে বহুত হেৰি হয় অ, কি কওঁ আপোনাক, উপায়ো নাই যে
চাৰিটাতে উঠা হয় ন
উম। এতিয়া এতোলে ভাত বনাইছো হে খাওঁতে তাতে আপুনি চিন্তা কৰকচোন কিমান দেৰি হ'ব। ভাত বনাব আৰম্ভ কৰিছোহে তাৰ পিছত এতিয়া এঘাৰটা বাজিব হ'ল চাগে ন, অ, এঘাৰটা-এক বনাওতে-বনাওতে বাৰটা বাজিব। খাওঁতে-খাওঁতে চাৰে বাৰ তে হব। তাৰপা সেই আ বিচনাত উঠোতে সামৰি সুতৰি এটা, দেৰটা হব। তাৰাপা সেই দুটা, তিনিটা বজাত সাৰ, পুতুককে টোপনি নাহেইতো আমাৰ শুতে-শুতে আকৌ চাৰিটা বজাত উঠিবই হ'ল। দুই- তিনি, দুই ঘণ্টামান শুব পাওঁ আৰু-
সেইটোৱে-সেইটোৱে
আকৌ ৰাতিপুৱা উঠি গোটেই সমস্ত কাম কৰি। উম- ল'ৰা উলিয়াই পঠাব লাগিব, নিজে ওলাই যাব লাগিব, নিজে টিফিন নিব লাগিব। কেতিয়াবা নিও কেতিয়াবা- নিদিওঁ বাৰু নিজৰ টিফিন পোৱালিতো দিবই লাগিব। ৰাতিপুৱা খুৱাবই লাগিব যিয়ে নহওক, কিতাপ ফুলি ৰেডি কৰা, তাক গা ধুৱাই দিয়া বাছ কৰাই দিয়া মানে সৰু হৈ আছে ন পোৱালীটো, চব কৰাই দিব লাগিব পিন্ধাই দিয়া আহ সাত বছৰ হৈছে বাৰু কিন্তু সেই আ পিন্ধাই দিব লাগে।
অ এতিয়া লাগিবতো এতিয়া সৰু হৈ আছে যে।
ইমান সৰু নহয়, কিন্তু আমাৰ তাক চব কৰি দিব লাগে।
এই মানে তোমালোকে অভ্যাস লাহে-লাহে অভ্যাস কৰিলে তেতিয়া আহিব। কিন্তু এতিয়া
সেইটোৱে-সেইটোৱে আৰু সেইটো সময়ত মানে কি যি লৰালৰি হয়, নিজে পিন্ধাই দিয়াই ভাল আৰু সিহঁতক মানে কৈ পেলাই, মাথাটো নষ্ট কৰি থকাতকে মানে এটা কাম কৰিবলৈ অৰ্ডাৰ দি থাকিব নোৱাৰি আৰু।
সেইটোৱে, তোমাৰ মানে কি হয় এতিয়া তুমি ধৰা, তাক পিন্ধিবলৈ দিলে তোমাৰ ৰখি থাকিলে, তোমাৰো দেৰি হৈ যায় গৈ তুমি সেইতা, সেইটো খুৱাই দিয়াই ভাল তাতকৈ, খাবলৈ দিলে ধৰা এঘন্টা লকে বজাই দিব, তাতকৈ তুমি নিজে খুৱাই দিয়াই ভাল। তেনেকুৱা নিচিনা হৈ যায়গৈ সেইটো কাৰণে বাৰু ভালেই কয়, কাৰণ সময়টো নিমিলেগৈ ন, ইমান হেৰৌ, তাত হেৰি কৰি থাকিলে। সেইটো কাৰণে বাৰু সেইটোয়ে, তেনেকুৱা হ'লে বাৰু হেৰি দিগদাৰি হয়। তোমাৰ আৰু ধৰাচোন এতিয়াকে লৰালৰিকে যাব। আৰু তাতে বিশেষকে ইমান গৰম একে আজিটো বহুত গৰম পৰিছে তোমাৰ কিন্তু ইমান গৰমত একেবাৰে ওলাই যোৱা বুলি ক'লে, তোমাৰ ধৰাচোন একেবাৰে ন লৰাহঁতৰ এতিয়া গৰম বন্ধৰ দিয়া নাই ন?
নাই-নাই সিহঁতৰ মানে গৰম বন্ধতো আগতেই দিলে যে। হেল্ল'
অ'হ, হেল্ল'
গৰম বন্ধতো সিহঁতৰ আগতেই দিলে যে মানে জুন মাহতো সি গৰম বন্ধতে, জুন মাহ নহয় মে মাহ মে মাহ পুৰা গৰম বন্ধতেই গ'ল। হেল্ল'?
অ, সেইটো কাৰণে।
হা হা!
অহ শুনিছানে? হেল্ল কিবা এটা হ'ল চাগৈ এতিয়া? কৌ নেটকৰ সুবিধা চাব শুনিছা শুনিছা নে তুমি?
মই শুনা
হেল্ল'!
মই শুনা পাই আছো।
অহ অহ, মানে তোমাৰ এই শুনিছা ন?
হয় আচ্ছা।
মই ময়ো পাইছো পাইছো বাৰু কিন্তু তোমাৰ মানে পতকত অহ। হেল্ল'!
অহ আপোনাৰ লগত কথা পাতিলে মোৰ এনেকুৱা হয় কিয় হয় মই নাজানো কিন্তু?
অহ প্ৰথমখিনি ভালে আহিলে এতিয়া আকৌ তোমাৰ কিবা এটা কিবা এটা হৈ যায় আকৌ। প্ৰথমতে ঠিক
তাকে এই বস্তু মো ধৰিব পৰা নাই, আচ্ছা।
এতিয়া, এতিয়া আকৌ কি হৈ যায় পতকতে কিবা এটা হৈ যায় তোমাৰ মানে হেৰি বাকী তুমিতো এতিয়া ডিউটি কৰিয়ে আছা ন? আৰু তুমি আচা -আচাৰ বনাই আছা নেকি? আচাৰ বনাই
অহ মই আচাৰ বনাও, হয় হয় আচাৰ বনাও মই। বিক্ৰী কৰোঁ অলপ অলপ দিয়ে মাই মানে মই চ আমলখি বনাও জলফাই বগৰী আম কঁঠাল তাৰপিছত আপোনাৰ ভেজিটেবলৰ বনাও তাৰ পিছত নেমুৰ বনাও তাৰপিছত বাহৰ গাজ আৰু জলকীয়া বনাওঁ যিমানখিনি আধাখিনিয়ে জানো আৰু তেনেকুৱাও।
সেইটোৱে সেইটোৱে।
এইবাৰ ন কিনক আৰু মই এইবিলাক ফিছৰ আৰু চিকেনৰকত পায় হয়।
সেইটোৱে। তাকে তো মানে মই মানে ভাবিছো মই মানে বনোৱা হয়, এতিয়া তুমি বি বিক্ৰী কৰি আছানে?
অহ মই বিকি মাজে মাজে কৰো মাজে মাজে মানে কি আৰু মানুহে পুতুককে খুজি দিয়ে যে তেতিয়া মোৰ বনাই থোৱাতো অলমষ্ট জমা থাকেই, তেতিয়া গৈ পেলাই মই পিপিত মানে পিপি যে পিপি হেৰিয়ত দিওঁ। এ ডাবা ইউজ এতিয়ালৈকে কৰা নাই, মানে এইবিলাক টাইম লাগে ন এইবিলাক ইউজ কৰিবলে হলে। মোৰ গুৰিত মানে সেইখিনি টাইম নাই ন? এতিয়া পিপিত দিলে ডাৰে তাতে আপুনি পিপিতক ভৰালে, আইডিয়াটো তো আছে যিহেতু মানে হেৰি আছে জোখা সে ভৰাই পলে আপুনি আৰামত দি দিলে, বিশ টকীয়া -পঞ্চাশ টকীয়া এনেকে পেকেট। সেইটো তাপা কোনে লয়। এইটো মানে ডাবা ভৰালে ডাবা চিল মাৰ হেৰি কৰ, সেইখিনি মানে টাইম লাগিব সেইকাৰণে সেই বস্তু কৰিব পৰা নাই।
সেইটোৱেই, মই মানে তোমাৰ সেইটো কাৰণে মই ভাবিছিলো মোৰ মাজে মাজে বনোৱা হয় যে মই বোলো তুমি যদি কাষ্টামাৰ এনেকে তোমাৰ যদি দোকান -চোকান চিনাকি আছে, ময়ো ধৰ দিব পাৰা যায় তেনেকে ন।
মই হোটেলত দিও বাৰু আৰু মই দুখনমান হোটেলত দিওঁ।
হোটেলত দিয়া এনে তোমাৰ যদি চিনাকি আছে কবাচোন মোৰ মানে এনেকে দি। দিব পাৰিম তেতিয়া। এতিয়া ধৰা মোৰ এতিয়া বাঁহৰ গাজতো আচাৰেই ভাল হ'ব এতিয়া গৰমত তোমাৰ বাঁহৰ গাজতো পা। এতিয়া পোৱাও যায় আচোন আম আম আম কৈছিলো বাৰো আম। জিনতু এতিয়া গ'লেই বাৰু।
উ মো আম অলপ ভিনেগাৰত ভিজাই থোৱা আছে নিমখ খত। এতিয়া সেইখিনিও আছেই ঔটেঙা বনাব আছেই আনি থোৱা যে।
এই ঔটেঙা এতে কলি অকমান কলি হৈ আছে আৰু অকণমান হেৰি হ'লে ভালেই হ'ব বাৰু।
নহয় এতিয়া বেছি ভাল লাগে পুৰা আহটো নহয় ন এতিয়া আহটো নহয় যে এতিয়া। কিলে ভাল লাগে খাই বুঢ়া হ'লে অকমান আহা হৈ যায় চুবায় কিন্তু এতিয়া তো খাই। বেছি মজা লাগে মানে আম আম চাম বিলাক বাৰো আমাৰ বাঁহৰ গাছ। একদম ঘৰৰ পৰাই আহে মানে সেইকাৰণ কিনিব লগা নহয় বাৰো বগৰী বাঁহৰ গাজ। সেইখিনি মোৰ
কিনিব লগা হয় সেইটো বাঁহৰ গাজ বাৰু আমাৰ নাই আম বাৰো আছিলে আম। আ আম বাৰু আছিলে কাৰণে আমাৰ হেৰি কৰি লোৱা। হয় কিন্তু এই তোমাৰ বাঁহৰ গাজটো বাৰু নাই আৰু তোমাৰ লগতে তোমাৰ এইটো। ঔটেঙাটো বাৰু বিচাৰিলে আমাৰ ওচৰতে পথাৰ এনেকে আছে। যে তাতে বাৰু এনেকে ক'লে বাৰু আনি দিয়ে। সেই তেনেকৈ আনি আনা হয়। বাৰু আৰু তোমাৰ এই সৰিয়ঁহ পিছা দি যে জলকীয়া আচাৰটো।
অ অ।
সৰিয়ঁহ পিছ সেইটো খাবলৈও তোমাৰ ভাল লাগে। সেইটোও বনোৱা হয় বাৰু কেঁচা। সেইটোৱেই কেঁচা জলকীয়া এনেকে ভিনেগাৰ দি সৰিয়ঁহ বগা সৰিয়ঁহটো দি পেলাই।
উম হেইটো মই বনাই থোৱা আছেই মই এইটো ভাতৰ লগত মোক লাগিবই আৰু মোকতো মোকেই মোৰ ল'ৰাকো লাগে।
সেইটোৱে সেইটো ভাল লাগে তোমাৰ সেইটো আছাৰ। ভাল লাগে আকৌ তোমাৰ গুুৰৰ লগত তোমাৰ এইটো বগৰী আচাৰটো। সেইটো তোমাৰ মিঠা ৰুটিৰ লগত খাবলৈ তাতে। তেনেকৈ ধৰা সেইটো ভাল লাগে সেইটো তেনেকে। মিঠা টেঙা হয় সেইটোও তোমাৰ কৰা হয় বাৰু তেনেকে কৰা হয়।
মই মিঠা বস্তুটো অকনমান কম বনাও মিঠাটো মানে পুতুক। কি ভেকুৰে ধৰি যায় এই তাম চৎ পতাটোৱে মই বেছি বনাও।
সেইটোৱে আৰু তোমাৰ সেইটো ইমান মইয়ো খাবলৈ মই ইমান টেষ্টও নাপাওঁ।
মই ভাল নাপাওঁ মই মিঠা বস্তুটো আচাৰ হ'লে মোক চব। পতা লাগিব মানে বাকী বিলাক বস্তু। হেতো মই হেৰি নাই জাম খাইছো এইটো বেলেগ কথা জাম এটা বেলেগ এটা বস্তু হয় নে। এতিয়া জেলি -চেলি বিলাকো আমি বনাব জানো কিন্তু এইটো বস্তু আচাৰৰ ভিতৰত মই চত পতা ভাল প। মই মিঠাঁ আচাটো মই পচন্দ নকৰোঁ ভালো নাপাওঁ।
ইমান ভাল নাপাওঁ মইয়ো ভাল নাপাওঁ আৰু তোমাৰ এতিয়া তোমাৰ এইটো টেঙা ৰং। উঙা তেঙা মৰা।
এই হেৰি টেঙা মৰাটো যাম বনাই মজা লাগে খাই।
উম সেইটোতে তোমাৰ জেলি বনাব। বহুত ধুনীয়া হয় এতিয়া তোমাৰ ভাল হ'ব এতিয়া তোমাৰ আমাৰ আগতে গছ আছিলেই। কিন্তু এই কি হৈ গ'ল ইমান জেলি থাকোঁতে ইমান জেলি বনালোঁ তোমাৰ এতিয়া মানে তোমাৰ গছজোপা নোহোৱাৰ পৰা আমি জেলি বনাবলৈ নোৱাৰা হলো বহুত দিগদাৰ হ'ল আৰু তোমাৰ টো বস্তু কত কতে পাবলৈও নাই সেই টেঙা আম হেৰিতো গছটো নাই
বলে মাছৰ তৰকাৰী হেনেকোৱা খাই ভাল লাগে মাছৰ তৰকাৰী
অ পাতটো মাছৰ তৰকাৰীত খাই আৰু প গুটিটো তোমাৰ ধুনীয়া এ পকাৰ পাছত তোমাৰে ৰঙা গুটিটো জেলি বনালে বহু
নহ সেইটো দালিত দি খায়ো ভাল লাগে সেইটোত মানে বিলাহী নিচিনাকে বেছি দিব নালাগে চাৰি পাঁচ কটামান দালিত দি পেল মই সেই বস্তুটো মান গুটিতো চুবাই। বা ভেন্দি নিচিনা এটা ফে হেৰি আহে মই বৰ ভাল পাওঁ খাই।
ভাল লাগে দালিত দি খোৱা নাই কিন্তু সেই। টো এমি মানে পাতটো খাওঁ অ পাতটো খোৱা হয় বাৰু
খাই চাবচোন এদিন দালিত দি খালি ইমান বেছিকে নিদিব টেঙাটো যথেষ্ট হয় ন। পাঁচ মানে চাৰি পাঁচট মান দিলেই হ'ল।
সেইটোয়ে সেইটোয়ে কাৰণ তোমাৰ ধৰা বেছি দিলে।
চুবাই পেলাই সিঠাটো পেলাই দিও মানে ধৰি লওক আমি কি বস্তু সিতা পেলাও হেনেকুৱা এই ছজনাতো কেনেকুৱাকে আমি চোবাই পেলাই সিতাতো পেলাই দিওঁ। হেনেকে কিবা এটা ভাল লাগে খাই চবে ভাল নাপাবও পাৰে।
অ অহ সেইটোৱেই। মই মানে খোৱা খাওঁ সেইটো খোৱা নাই বাৰু কিন্তু পাতটো খাওঁ আৰু গুটি মানে আমি জেলি বনাই খাইছোঁ যোন গুটিটো মানে গুটিটোতো। আকি চাহি দিলে চালি দিলে ৰখি যায় বাৰু তোমাৰ সেইখিনি মংহ খিনিহে যায় কিন্তু এনেই গো গুটিটো খাই পোৱা নাই বাৰু তেনেকে গুটিটো বাৰু এদিন খাই। গুচাই লব লাগে এদিন খাই চাম ৰখা গুটিটো কেনেকুৱা লাগে চবৰে টেষ্ট লব লাগে।
খাই চাব খাই চাব মই কিন্তু ভাল পাওঁ আপুনি খাই কেনেকুৱা পাব নাজানো।
উ হু এতিয়া পিছে বাহৰ। নালাগে গৰম দিনত টেঙা তৰকাৰিটোয়ে ভাল লাগে এতিয়া পিছে তুমি বাহৰ গাছ বন আচাৰ বনাই আছা ন
অ বাঁহৰ গান গাছতটো মোৰ ষ্টকত আছে আকৌ মোৰ এইটো মাহতে চাগে মোৰ বাইদেউহাত। আহিব গৰমত যে ল'ৰা তেতিয়া লৈ আহিব আছে পুৰণা ষ্টকতটো আছে। আচে মোৰ। সেইটো বনোৱা কিন্তু এতিয়া নতুন আকৌ লৈ আহিব এতিয়া চিজেন নো। উম এনে টেঙাও বনাই থৈছো মই মছলা দি। পালে ভোট জলকীয়া দি হেনেকেও বনাই থৈছো।
অ মোৰো বাৰু তেনেকে আচাৰ বনাই থোৱা আছে। আকৌ তোমাৰ এই টেঙাটো বনোৱা হোৱা নাই এইবাৰ তোমাৰ যোৱা বছৰ বাৰু মোৰ নাই এইবাৰ। কিন্তু বনোৱা হোৱা নাইব বন আনিবলৈ কৈ আছে।
উ মোৰ ঘৰৰ পৰা মানে টেঙাটো বনাই দি পঠাই টেঙাটো মানে বৈয়ামত পুৰা আৰু বাকী খিনি মই বনাই লওঁ নিজেই টেঙাটো মানে বনাই নহয় আৰু বৈয়ামত ভৰাই পেলাই ৰু ৰুকি পেলাই বেলেগ একো কাম নাথাকেতো তাত ৰুকি পেলাই নিমখ অকমান দি পেলাই।
ফোন কৰিম দিয়া ন মই বাৰু আচাৰটোৰ কাৰণে সেইকাৰণে ন
অ অ ঠিক আছে ঠিক আছে হ'ব দিয়া উম।